হেল্ল', অ'। কি কৰি? আছো দিয়া ভালে। ভাল তোমাৰ?
ভাল পানী খালা?
অ', ভাত পানী খাই উঠিলো আৰু এ এনেই আছো দিয়া এতিয়া।
অ', অ', ময়ো মানে ভাত পানী খাই বহি আছো আৰু
আহ অ'।
কি কয় তাকে কি বনালা আজি
কি বনালো মানে আজি এ মাছ মাছৰ তৰকাৰী মাছত এ মিলা পানী লাও বিলাহী দি পেলা তেনে এনেকৈ কৰি বনালোঁ।
অ' টেঙা বনালা মানে অ' মই আজি তোমাৰ হাঁহৰ মাংস অলপ বনালো আৰু হাঁহৰ মানে শুকান ভাজি অলপ বনালো। আজি মানে হাঁহৰ মাংসটো অলপ বেলেগ। কে বনাইছো। সদায় কোমোৰা দি জহা কোমোৰাক বাকী খাই খাওঁ ন?
কেনেকে বনালানো আজি।
আজি তোমাৰ ভেদাইলতা, নৰসিংহ এনেকে দি বনালো। মানে। খাই আজি ভাল ফাৰ্ষ্ট টাইম খাইছো ভাল লাগিছে দেই, ভালো মানে এইবিলাক খোৱাও ভাল যেতিয়া।
পেটৰ কাৰণেে ন।
কিবা এটা। পকাইতো খাব লাগিব। অ সেইখনে বোলো। আজি ৰবাচোন মাছৰ লগ খাওঁ আজি বোলো। মাংস লগত খাই চাওঁ কেনেকুৱা লাগে।
হেৰি কি কি দি বনালা ভেদাইলতা আৰু অহ।
সেইটোতে আছে যে। তোমাৰ মানে বট প্ৰথম হাঁহখিনি মানে অলপ তেলত মানে ফ্ৰাই কৰি ললো। হেৰি কৰিলো যেনেকে হাঁহ মাংস বনাই, তাত যি যি মছলা দিলোৱা। ঘৰৰ মানে বেছি মছলা দিয়া নাই। তোমাৰ টা জিৰা জালুক এলে পিচি দিলো আদা নহৰু দিছো আৰু শুকান জলকীয়াটো মানে গোটা শুকান জলকিয়ীয়া টো পিচি দিছো আৰু।
খাবলে টেষ্টি আৰু পুৰা।
হৈছে তাতো মানে পাতকেইটা একো কৰিব নাগে তুমি মানে মিস্কিত উম দুইটাইম পাত মাৰি যেতিয়া মাংসটো ফ্ৰাই হোৱাৰ পিছত
অ।
সেইখিনি ঢালি দিলে হ'লা বেছি তেনেকে ইমান। থা নাই আৰু সেইখিনি দিলা দি পেলাই সেইখিনি অলপ সময় ফ্ৰাই কৰি থাকিলে পানী দিলা উতলাই। ভাল আৰু সেই দেহৰ কাৰণে ভাল যেতিয়া।
অ এ তে এনেই আলু চালু দি পেলহে খোৱা যায় লাও।
অ সদায় হাঁহ হলে কোমোৰা জহা কোমোৰা অ একেটা টেষ্টে আজি বোলো বেলেগ কিবা এটা বনাই চাও ৰ'বাচোন। কি হয়।
সেইটোৱে আৰু মাজে মাজে আনকমন খাই থাকিবও লাগে আৰু যিটো দেহাৰ কাৰণে ভাল। বিশেষকে আল আলুটোতো অপকাৰে কৰে অ আলুটো অপকাৰে হয় বেছি মানুহ নাখ। খাই আলুটো।
অ মই সেইয়া মাংসত আকৌ আলুটো ভালো লাগে খাই।
সেইটোৱে আৰু তাতে ম ভেদাইলতাটো পেটৰ। কাৰণেতো খুব।
অ সেইটয়ে কথা মানে এ এনেইতো ভাল কিবা এটা মই। আজি কৈছো বোলো মই আজি মাছৰ লগত নবনাও মাংসৰ লগত বনাম। কেনেকুৱা লাগে পিছৰ কথা খাই চা। সামাৰ। ভালেই লাগিব চাগে কিন্তু ভাল লাগিলে খাই।
তাকে
কি শাক পাক বিৰাট খাবও লাগে দিয়া চ্ম
লাগে লাগে শাক পাতটো দেখাৰ কাৰণে পুৰা ভাল হয়
অ তাতে ভেদাইলতা আৰু এইবিলাক নৰসিংহ সপ্তাহতো এদিন খাবই লাগে তথাপি খোৱা নাযায় দিয়াচোন
ইমান খোৱা নাযায় অ আৰু ঘৰুৱা বস্তুতটো বেছি মানে শক্তিদায়ক হয়নে কিনি অনাতকৈ বা বেলেগ হেৰি কৰি দিয়াত কৈ খাৰ চাৰ মাৰি হ'লেও খোৱা যায় কিন্তু ঘৰুৱা যিখিনি বস্তু পোৱা যায় ন সেইখিনি শক্তিটো বেছি পোৱা যায় তাতে
অ সেইটোয়ে এতিয়া জ্বৰ দিন আহি আছে স এইবিলাক বস্তু খালে বোলে পেট কাৰণও ভাল বিিলাক গাতটোও শক্তি কৰিব গাত শক্তি থাকিলে বেমাৰ আজাৰ অ বেজাৰ বেমাৰ আজাৰেও তোমাক পোৱা নাযায় দিয়াচোন
সেইটোৱে তাকে
সেয়া এতিয়া মানে কি এই শাক পাত বিলাক এতিয়া ৰঙলা আগু হৈ আছে এই নৰসিংহ ঘৰতে আছে অ এইবিলাক ঘৰতে পোৱা যায় যেতিয়া এইবিলাক মাজে মাজে খাব লাগে আৰু
তকে
দিনততটো খালেহে ৰাতি আমি তেনেকে শাক পাত নাখাও মানে
অ ৰাতি ৰাতি হেৰি নেকি ন খাক ৰাতি
অ ৰাতি শাক খালে হজম নহয় মানে
হজম নহয় গেছ হোৱা বুলি কয় মানুহে হয়নেে কিন্তু দিনত দিনৰ টাইমটোতে শাক পাত খোৱাতটো
অ মানে শাকটোো ৰাতি হজম নোহোৱাৰ লগতে তোমাৰ গেছ অব প্ৰব্লেম হয় ন ৰাতি খালে অ উপকাৰ কৰে শাকটোৱে কিন্তু দিনত খালে ভাল আৰু সেইকাৰণে শাকটো সদায় দিনত খাব লাগে
আহ তাকে
এ
ভাজি ভাজি পাতিি কি বনালা
আজি সেয়া মাংস বনালেওতি ইটোপা পুৰি অলপ বনালো তেনেকে খাই আছো আৰু ইটোপা সিটো অ বৰষুণ কোনো দি আছে ত মাংস খাইও ভালো লাগিছে। এতিয়া কি জানা! গা বিলাক মানে মানুহৰ ইমান বেয়া হৈ থকা হৈছে। তাত যদি তুমি এতিয়া দি অলপ মানে নিজৰ শৰীৰটোৰ বিষয়ে নাভাবা, তেতিয়া মানে অপকাৰ আৰু ভাবি থাকিব লাগিব, আজিকালি তেল মচলাবিলাকো কমাই খাব লাগে।
দেখাব গ'লে চোন তেজ কৰিলে এইবিলাক চব এথাইত কিবা কিবি এসো পা অগম বগম ধেৰ বেমাৰে ওলোৱা হৈছে। যে মানুহক যদি এবিদে শাক কৰোবাত বিলাকে খাই পেলাই যদি মানুহ দেহাটো ভালে নাথাকে, বেমাৰলেহে টানিছে চব আও।
অ সেইটো কথা এতিয়া তুমি যদি নিজৰ শৰীৰৰ নিজে যত্ন যত্ন নোলোৱা- পিছত মানে বেমাৰ এটা হোৱাৰ পিছত যত্ন ললে ইমান কাম নাথাকে। দিয়াচোন। আগতীয়াকে যদি যত্ন লৈ থাকা, তেতিয়া সাৱধান হৈ থাকিলে ভাল আৰু
হয় সেইটো আকৌ।
এতিয়া তাকে আমি এতিয়া এইটো খাওঁ, সিটো টো খাওঁ, মানে মছলা পাতি ইমান খাইছো সেইকাৰণে আজিকালি কমাইছো তেল খাবলে, মছলা খাবলে যিমান পাৰো কমাইছো আৰু কিন্তু নোৱাৰি দিয়াচোন প্ৰত্যেক সাঁজ নোখোৱাকে থাকিব।
বিশেষকে মাছ মাংস বনালেটো তেলতটো লাগিব। হয়নে? শাক পাতত অলপ সময় তেল নিদি দিলেও হয়, কাৰণ শাকটো ইমান কথা নাথাকে ন তেনেকুৱা।
উম
তো যেতিয়া ধৰি লওক কিবা হেৰি মাছ চাছ ফ্ৰাই কৰিব লগা হয় তেতিয়া ধৰা লাগে, যেতিয়া লোক কমিলেও নহয়।
কিন্তু তুমি মাছটো বইল কৰি খাবাচোন। বইল কৰি খালেও তোমাক অ মাছতটো তুমি বইল কৰি খাব পাৰা, তুমি মানে একে ধুনীয়াকে অতি ফিন বাতি এটাত যে টিফিন বাতি এটাত মানে মাছ যিমান লোৱা তোমাৰ দিবিলে দুপিছ ল'লে, তিনি পিচ ল'লে ডাঙৰ হলেতো কিবা পিছো ল'ব পাৰি তাত মানে তুমি একো কৰিব নালাগে বিলাহী দুটা পুৰিলা শুকান জলকীয়া বা কেঁচা জলকীয়া দুটাুৰিলা। নহৰু কৰিবুবা সেনেকে পুৰি । মানে যেনেকে বিলাহী পিতিকা কৰে, তেনেকে মানে গোটেই বস্তু খিনি পিটিকা কৰিবা? তাত মিঠাতেল অলপ সৰহ কেতিয়াবা পানী নিদিবা দি পেলাই সেইখিনি বস্তু মানে তুমি মাছ মোৰ লগত মিহলাই পেলাই টিফিন বাতিটোত ঢাকি পানী নিদিবা আৰু দেই। টিফিন বাতিটো বন্ধ কৰি তুমি কুকাৰ হওক, তাৰপিছত কেৰাহি হওক তেনেকুৱা টাইপৰ মানে বস্তুত পানী অকণ দি টিফিনটো দি ঢাকি থবা তুমি বেছি নালাগে বিশ মিনিট মান তেনেকে থলে সিজি যাব সিজি গ'লে সেই পিছত খোৱা সেইটো বহুত টেষ্টি লাগে কেতিয়াবা খাই চাবাচোন তেল নিদিয়াকে মানে নেখাল অ দেহৰ কাৰণেও ভাল মানে দেহৰ কাৰণে বহুত ভাল তেল নাখালে কিন্তু বহুত টেষ্টি লাগে মানে খাই
অ খোৱা নাই নহয় এবাৰ খাব লাগিব ৰবা
দিলে ভাল লাগে নহলে বঙালী ধনিয়া বুলি যে কয় সেইটোও দিব।
সেইটো আছে বাৰু ঘৰতে আছে বঙালী ধুনীয়া টো, অ', সেইটো কৰি খাব খোৱা নাই মই। কিন্তু
অ কেতিয়াবা এনে চাবাচোন বনাই বহুত ধুনীয়া লাগে উম এতিয়া তোমাৰ ইয়াত যে ৰঙালাও পাত ওলাইছে যে। অকনমান ডাঙৰ ৰঙালাও পাতত তুমি মাছ তাৰ পিছত সৰিয়হ আদা নহৰু এনেকে পিচি পেলাই পাতটোত মানে মাছ পিচ দি এনেকে, বন্ধ কৰি দিয়ে যে পাটটোতে মানে সোমোৱাই তাত টো বন্ধ কৰি টাৱাত বা কিবা অকমান তেল দি পেলাই অলপ সময় মানে তাৱাত ঢাকি থাকি কি ভাজিবাচোন সেইটো বহুত ধুনীয়া লাগে খাই মাছৰ।
উ সেয়াই কৰিব লাগিব ৰবা কৰিছা নহয়।
অ সেইবিলাক, অ বহুত ধুনীয়া লাগে, পাতটোও তেতিয়া খাবলে ভাল লাগে ভিতৰৰ মাছটোও খাবলে ভাল লাগে। মই মাজে মাজে কেতিয়াবা বনাও, কেতিয়াবা মানে ভাবো যে তেল নাখাও বুলি। তেতিয়া মানে বনাই লও।
উ ভাল কিছুমান হেৰিবলাক শিকিব পাৰিছো দিয়া। মানে মই তেনেকে নাখাও মায়ে বনাই হয় আৰু যি কি কি বনাই তেনেকে খোৱা যায়। কিন্তু এনেকে আন কমন বস্তু বিলাক কোনটোত কি দি দি খায়
অ সদায় মানে কি জানা, নতুন নতুন বস্তু এনেকে খ তেতিয়া মানে গম যায় ন। বস্তুতো সুৱাদতটো কেনেকে আমি সদায় তেল দিয়ে মাছ চলাম। মাছ মাংস কিবা কিবি খাই অ খাই থকা যায় যেতিয়া, এনেকে মানে কেতি কেতিয়াবা খালে কি বহুত ধুনীয়া লাগে তুমাৰ নতুন সোৱাদ এটাও পালা তোমাৰ দেহৰ কাৰণেও ভাল হ'ল। আৰু মাছ মাংসৰ পৰা যিটো প্ৰতিন অ', সেইটো প্ৰটিনটোও পাবা দিয়া চোন।
থাকি যাব সেইটো অ ভালেই হ'ল আজি গমো পালো কিবা। ব দিয়া। এনেই বনাই খোৱা নাযায় তেনেকে। আজি এটিয়া গম পোৱা গৈছে।
সেইটোয়ে কেতিয়াবা বনাই চাবা। তেনেকেই হওক। আৰু তোমাৰ সেনেকে সৰিয়হ সলাই সলাই খাব পৰা যায়। উম।
পোৱা যাব
মানে কি জানা এতিয়া আজিকালি উম। তেনেকে বইল নাখালে বা সদায় মা তেল খালেও মানুহৰ অপকা কৰে ভয় লগা হয় নিজে আজিকালি মানুহৰ ইমান বেমাৰ বজাৰ হোৱা হৈছে তুমি মানে তেনেকে ঘপক কে বেছিকে তেল মছলা খালে অপকাৰ কৰিব নেকি আজিকালি কৰাও হৈছে।
কৰা হৈছে।
খবৰে অ' কিবা এটা খালে আজিকালি কম কম বয়সতে মানুহ বিলাকৰ পেটৰ বিষ, কিবা হয়, গেছেই হৈছে, কিমান কি হৈ থকা হৈছে।
সেইটোয়ে। আৰু তাতে কি হৈছে মানে চব সাৰু পোৱা হেৰি পাই ন'
উম খাৰুৱা সেইটয়ে খাৰুৱাতটো এই বস্তু বিলাকে। খাৰুৱা বস্তুবিলাক খাই থাকিলেও প্ৰবলেম সেয়য়া পেটৰ বিষ হয় গেছৰ প্ৰব্ম হ'ব সেইকাৰণে মানুহে অলপ এতিয়া চাই চিতি ভাত মানে যি হওক
অ' সেইটোয়ে চাই খাব
তাই অ', বাছি অ', বাছি খাবা জাগি শুবা বোলে, তেনেকুৱা এটা কথা হৈ গৈছে আৰু নহ'লে বহুত প্ৰব প্ৰব্লেম কৰে মানুহৰ।
দেহ বিলাকৰ কাৰণে বিশেষকে মানুহ চাই চিতি নচলিলে আজিকালি। সেই মানে চিকিৎসা। ছাত পৰি
এতিয়া ডক্তৰৰ ওচৰত যোৱা বুলি ক'লে তোমাৰ ডাঙৰ কথা ডাঙৰ এটা তেনে তাতকেও ডাঙৰ মানে মানুহৰ তাত। একো ডাঙৰ মানে পবলেম নাই আৰু। অ', কিমান ডাঙৰ কথা যে এই ডক ডক্টৰ তাত অহা যোৱা, ডক্টৰ তাত যো মানে বেমাৰ এটাৰ কাৰণে দিনৰ দিনটো মানুহৰ তাত তে গুছে।
সেইটো হৈছে কি জানা, এতিয়া মানুহ খোৱা বোৱাাতো ইমান হেৰি নালাগে কিন্তু বেমাৰ আজাৰ হলে মানুহৰ যিমান মানে। মানসিক।
মানসিক চাপ পইচ পইচাটো হওঁক, তাৰ পিছত তোমাৰ মানসিক মানসিক অশান্তিটোয়ে তোমাৰ মানে আৰু বেমাৰী কৰি
সেইটোৱে হয় -হয় এতিয়া যদি এই বিলাক নিজে চালে অ সেইটাকে
উম দ হ'ব দিয়া নহলে ন মই অলপ কামত লাগো
অ', ঠিক আছে দিয়া। হ'ব দিয়া।